হেল্ল'।
নমস্কাৰ।
নমস্কাৰ। আজি আমি পৰিষ্কাৰতা বিষয়ত কথা পাতিম। মোৰ মতে পৰিষ্কাৰতা আমাৰ জীৱনৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ।
হয়, হয়, ঠিকে কৈছা বাৰু পৰিস্কাৰতা কেৱল ঘৰ বা কাপো কাপোৰ পৰিষ্কাৰ ৰখাতোৱে নহয়। এইটো আমাৰ মানে অভ্যাস আৰু জীৱনৰ ধাৰণাৰ এক অংশ নহয় জানো?
হয়, ঠিক কৈছা। যেতিয়া আমি নিজকে আৰু আমা ধৰা পৰিৱেশটো পৰিষ্কাৰ ৰাখোঁ তেতিয়া আন অনেক ধৰণৰ ৰোগৰ পৰাও নিজক মানে সুৰক্ষিত ৰাখিব পাৰোঁ নহয়নে? আৰু চাফ চিকুণ কৰি ৰাখি খিব লাগে আচলতে আমি চবেই।
ঠিকে কৈছা।
হম।
আৰু আজিকালি মানে বেলেগ ধৰণৰ ৰোগবিলাকো দেখা গৈ আছে ন।
হয়।
যেনেকে ডেংগু হওঁক মেলেৰিয়া, ডায়ৰিয়া এই বিভিন্ন ধৰণৰ ৰোগবিলাক দেখিবলৈ পাই আছো আৰু এই ৰোগৰ এটা ডাঙৰ কাৰণ হ'ল অ পৰিষ্কাৰতাৰ বাবে হয় ন। এতিয়া জাবৰ- জোথৰ যদি বেছি পেলাই ৰাখোঁ, সেনেকুৱা পানীত বা সেনেকুৱা জেগাত মানে মহ' বা আন ধৰণৰ মানে জীৱ- জন্তুৱে মানে কণী পাৰি পেলাই লেতেৰা কৰিব কাৰণে বেছি হেৰি পায় ন।
হয়- হয়, আৰু মহ'বোৰোতো বাঢ়ে ন মহ' টো বেছি হয়। জাবৰ- জোতল বেছি এনেকে ৰাখি থ'লে।
অ, ঠিকে কৈছা।
চবে সময় বা মানে সময় ওলাই পিনে নিজৰ যোনবোৰ আৱৰ্জনা সোপা থাকে, সেইবোৰ ডাষ্টবিনত থ'ব লাগে বা যেতিয়া আমি ওলাই যাওঁ, ৰাস্তাত পেলোৱাৰ বাহিৰে আমি সেই ডাষ্টবিনটোত পেলোৱাটো খুবেই দৰকাৰ।
ঠিকে কৈছা।
মানে অকল নিজৰ ঘৰত যে- যে মানে ঘৰখন চাফ চাফা কৰি যে, ৰাস্তাটো লেতেৰা কৰিব লাগে সেইটো নহয়। ৰাস্তাওটো আমি চাফা কৰি ৰাখিব লাগে ন, তেতিয়াহে আমি ওলাই গৈ পিনে অলপ মন ভাল লাগা যায় ন, চাফ চিকুন
ঠিকে কৈছা। কাৰণ কি নিজৰ ঘৰটোৱে অকল চাফা কৰি যদি বাহিৰ খন চাফা নকৰে এদিন এনেকুৱাও সময় আহিব য'ত নিজৰ ঘৰখনত বাহিৰৰ মানুহবিলাকে লেতেৰা বিলাক পেলাব নহয় জানো।
হয় আৰু সেইবোৰৰ পৰাইতো নানা ধৰণৰ বেমাৰৰ হয় ন, যেনেকে তুমি ডেংগু, মেলেৰিয়াই হওঁক বা ধৰা আস্থামা সেইবোৰতো হয় ন জাবৰ- জোতল বেছি হ'লে। মানে লেতেৰা সেইবোৰৰ পৰাও।
সেইটোয়ে, মই দেখোঁ কিছুমান মানুহে ৰাস্তাত। প্লাষ্টিক বটল পেলাই চিপছৰ পেকেট পেলাই থৈ দিয়ে। আৰু
চাবা যে ডাষ্টবিনটো কাষতে থাকিব।
ঠিকেই কৈছা, আৰু এই পেকেটৰ লগতো মানে অন্য ধৰণৰ আৱৰ্জনাবোৰো পেলাই থৈ দিয়ে। এইবিলাকে পৰিৱেশৰ মানে, পৰিৱেশৰ কাৰণে ভাল নহয় ন এইবোৰ।
সেইটোৱে, আৰু প্লাষ্টিকটোতো বহুত সময়ৰ বাবে পৰ্যন্ত নষ্ট নহয় ন, মানে উম মিলি নাযায় ন। এতিয়া বাকীবোৰ এতিয়া কাগজ হওক বা যি হওক সেইবোৰতো পিছৰলৈ মাটিত পিছত মানে মাটিত মিলি যায় ন। কিন্তু- কিন্তু প্লাষ্টিকটোতো সেইটো সেইটো মিলি নাযায় ন। এতিয়া কিমান বেয়া হয়, মানে প্ৰদূষিত কৰি দিয়ে ন, আমাৰ এতিয়া জেগাখিনি।
অ।
সেইকাৰণে তাৰ বাহিৰে যদি আমি পেপাৰ বেগ বা কাপোৰৰ মানে বেগ ব্যৱহাৰ কৰ কৰোঁ, তেতিয়া পৰিৱেশ
কাগজৰ- কাগজৰ হেৰিটোতো ওলাইছেই ন, বেগ। তো ওলাইছে মানুহ, এইবোৰ ইউজ কৰিব লাগে। প্লাষ্টিকবোৰ বাদ দি বা কমাই কমকে ইউজ কৰিব লাগে।
অ' কিছুমান
ক হা অ' সেই সেইটোয়ে সেইবোৰতো ভালে হয় ন।
অ' ভাল হয় সেইবোৰে ব্যৱহাৰ কৰিব লাগে প্লাষ্টিকৰ সলনি আমি।
হয়।
কেৱল মানে বাহিৰখন পৰিষ্কাৰ কৰিলে নহয় ন।
যেতিয়া নিজৰ আৱৰ্জনা নিজে ডাষ্টবিনত আমি এক্সয়েলি আচলতে আমি অকল আমি ডাঙৰবিলাকে নহয় সৰুবিলাককো ডাষ্টবিনত লেতেৰা সোপা আৱৰ্জনা সোপা পেলোৱা শিকাব লাগে সৰু বয়সত।
সৰু
সেই সিহঁতি ডাঙৰলৈ সিহঁতৰ সিটো মানে অভ্যয়াসতটো মানে বা স্বভাৱতটো থাকিব ন শিকিব ন এতিয়া যদি সৰুৰ পৰাই যদি নিশিকে কাৰু ডাঙৰতকৈতো তাক লাভ নাই ন বাচ্ছা এটাক ত' আমি সেখিনি মানে সৰুৰ পৰাই সিহঁতক শিকাব লাগে যে আৱৰ্জনাবিলাক ডাষ্টবিনত পেলাব লাগে। ৰাস্তাত পেলাব, পেলাব নালাগে। চফা কৰি ৰাখিব লাগে নিজৰ অ' হেৰিখিনি মানে নিজৰ জাগাখিনি কেনকে চাফ চিকুণ কৰি ৰাখিব লাগে।
ঠিক কৈছা যদি প্ৰতিটো মানুহে এই মানে নিয়ম বোৰ মানি চলে সৰু হওক, ডাঙৰ হওক তেওঁলোকে আমাৰ সমাজ আৰু দেশ দুয়োটা বেছি পৰিষ্কাৰ আৰু সুস্থ মানে ৰাখিব মানে
পাও হয় ন তেনেকে।
ঠিকে কৈছা।
আৰু আমি দেখিম যে কিছুমানে গোটকা-চুটকা খাই পিনেও এইবোৰ ছিটাই দিয়ে। পিক পেলাই তামোলৰ পিক ধৰা। সেইবোৰো কৰিব নালাগে আচলতে কিমান লেতেৰা দেখা যায় হয়নে বাৰু। বেমাৰ টো বেমাৰ ৰোগ বা বাঢ়িবই কিন্তু লগত এতিয়া ৰাস্তাটোতো কিমান- লেতেৰাকেইটা বাহিৰৰ দেশ আৰু আমাৰ দেশৰ মাজত যদি তুলনা কৰোঁ। তেতিয়াও ধৰা বাহিৰৰ দেশবোৰ কিমান চাফ-চিকুণকে ৰাখে ন।
অ',
তেনে মানুহবোৰে সেনেকুৱা চাফ-চিকুণকে ৰাখে এতিয়া আমি নিজে হলেওতো আমি কিয় নোৱাৰিম। আমি যদি চেষ্টা কৰোঁ আমিওতো পাৰিম ন আমাৰো তেতিয়া ভাল লাগিব ক'তবা ওলাই গৈ দেখা
ঠিকে অ' আৰু পৰিষ্কাৰ এটা কেৱল মানে অ' জেগা বা চাফা কৰি ৰাখাও নহয় নিজৰ মনটো পৰিষ্কাৰ থাকিলে মানে গোটেই মানুহবোৰ পৰিষ্কাৰ থব ন নিজে যদি ভালকে নচলা নিজৰ মনত যদি মানুহৰ কাৰণে বেয়া ভাৱ থাকে লেতেৰা ভাৱ থাকে। তেতিয়া মানে তোমাৰ মানুহজনে অপৰিষ্কাৰ হৈ পৰিলা ন। সেইকাৰণে মন পৰিষ্কাৰ ৰখাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়।
হয় আৰু কভিড নাই ইটিনৰ সময়ত আমি পুৰস্কাৰ এটা গুৰুত্ব আৰু ভালকৈ বুজি পাইছিলো। হাত ধোৱাও কিন্তু কৰিছিলো ন চব কিবা কৰাম পাছতে আমি নিজৰ হাত চাত ধুও বা চাফ চিকুণকৈ থাকো আমি।
অ' ঠিক কৈছা। আৰু স্কুল আৰু কলেজতো প্ৰতিটো ক্ষেত্ৰত মানে পৰিষ্কৰতা মানি চলা নহয় জানো।
হয়।
ক্লাছৰুম হওঁক তাৰপিছত খেলা মানে জেগা ফিল্ড খন হওঁক বা নিজৰ বাথৰুম স্কুলৰ বাথৰুম বিলাক পৰিষ্কাৰ কৰি ৰখাটোৰো দায়িত্বপূৰ্ণ কথা হয়।
হয়। মই ভাবোঁ মানে চাফ চিকুণতা যোনবোৰ এটা যে এ'ৱেৰনেছ প্ৰগ্ৰেমসোপা যে থাকে ন। আমি সেইবোৰ আয়োজন কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ মাজত সেইটো অভ্যাস, ভাল অভ্যাস টো মানে তেতিয়া গঢ়ি উঠিব সিহঁতৰ মাজত।
ঠিকে কৈছা, আৰু অকল ছাত্ৰ ছাত্ৰী নহয় সকলো মানুহৰ আগত যদি আমি পৰিষ্কাৰ কৰি ৰখা যদি কিছুমান অনুষ্ঠান পাতো, তেতিয়া মানুহ বিলাকে তাৰ পৰা শিকিব পাৰে।
হয়। চেষ্টা কৰোঁ যে প্লাষ্টিক কমকে ব্যৱহাৰ কৰো। বা ধৰা বেছিভাগটোতো মই এই যোনবোৰ কাগজ আৰু কাপোৰৰ বেগ পা ওলাইছে ন, সেইবোৰকে মোৰ বেছি
অ'।
ভাগ ভাল কৰা যায় আৰু।
ব্যৱহাৰ কৰা হয়, ব্যৱহাৰ কৰা হয়।
হয়। মানে প্লাষ্টিকটো যিটো কি আমাৰ মানে প্ৰদূষিত কৰে তাতছে আমি সেটো ব্যৱহাৰ নকৰাটোয়ে ভাল ন'?
কিন্তু সকলো মানুহে সেইবোৰ ব্যৱহাৰ মানে কৰে যিমানে মানা নকৰা কিয়। কাৰণ কি মানে আজিকালিহে অকমান কমিছে, কিন্তু আগত আগতেতো প্লাষ্টিকৰ জৰিয়তে মানে চববোৰ মানে কাম বিলাক কৰা হৈছিলে ন'। অ'।
আৰু সৰু সৰু সৰু‌ অভ্যাসৰ বাবে বহুত খিনি ধৰা কৰিবলৈ ধৰে ন'। যেনেকে নিজৰ আৱৰ্জনাখিনি নিজে পেলোৱা ডাষ্টবিনত, তাৰপিছত পানী পানীখিনি লেটেৰা নকৰা মানে নদী বা পুখুৰীটো মানে চাফ-চিকু কুন কে ৰাখা মানে লেটেৰা নকৰা, আমি এতিয়া কাপোৰ ধোৱা কাপোৰ যে ধোৱে মানুহে সেইবোৰো আচলতে কৰিবলৈ নালাগে। কিমান প্ৰদূষিত হয় কিমান জীৱ জন্তু সেই পানীখিনিত থাকে।
অ' ঠিক কৈছা।
এতিয়া আমি সেইখিনি পানীটো খাও ন, ত এইটো বেয়া হয় ন' ক'ব গ'লে।
বহুতে খাই বহুতেই সেইবোৰ পানীত মানে সেইবোৰ পানীৰ পৰা নিজৰ ঘৰ অহ অহ
কৰিব নালাগে, কাপোৰ ধোৱা সেইবোৰ এইবোৰ পৰাইতো ডাঙৰ পৰিত পৰ্তন আহি পাৰে ন', আমি যদি এইবোৰ যদি নিজে যদি নক ৰা হয় সেইবোৰৰ পৰা সৰু সুৰা সেইবোৰৰ পৰাই সমান পৰিৱৰ্তন পাই
হয়। আৰু সেইবোৰৰ কাৰণে অকল আমাৰে দোষ নহয়। বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ৰোগ
তেনেহ'লে আমাৰ সমাজ আৰু দেশ দুটাই বেছি পৰিষ্কাৰ আৰু নহয়নে বাৰু?
অ' সুস্থ হৈ থাকিব। অ' ঠিক কৈছা।
উম।
পিছে তুমি ঘৰখন পৰিস্কাৰ কৰি ৰাখা নে?
পৰিষ্কাৰ কৰি মানে হয় নিজৰ ঘৰখন কোনেনো সেয়া কৰি চাফ - মানে চাফ কৰি নাৰাখিব সকলোৱতো চাফ কৰেই ন'।
অ' চাফ চিকুণ কৰি ৰাখে।
হয়। সেইখিনি আচলতে কৰি থ'লে নিজৰে মনটো ভাল লাগে দেখি পিনে।
অ' কিন্তু কিছুমান সময়ত ব্যস্ত থাকিলে আমাৰ কৰা হয়তো কিন্তু চাবাচোন বস্তুখিনি যদি চিজিল হৈ নাথাকে চাফ চিকুণ হৈ নাথাকে নিজৰে মনটো আকৌ ভাল নালাগে।
হয়। আমি যেতিয়া কৰ'বালে ওলাই যাওঁ ইমান লতে- যদি আহি পিনে আমি লেতেৰা দেখো জেগাত বস্তু পৰা নেদেখোঁ তেতিয়াওতো আমাৰ আহি পিনে মনটো বা মানুহটো বেয়া লাগি যায়। কিন্তু যেতিয়া আমি চাফ চিকুণকৈ দেখোঁ আহি তেতিয়া নিজৰ মনটো ঠিকে‌ থাকে ন' ভাল লাগে তাকে যে অ' চাফ চিকুণকৈ আছে ভালে লাগিছে দিয়াকে
হয়, হয় ঠিক কৈছা। আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু দেই চাফ চিকুণৰ জৰিয়তে আমাৰ মানে গোটেই জীৱনতটো ভাল থাকে আৰু। সময়মতে চাফ চিকুণ কৰি বস্তু ৰাখিব লাগে, পাছলৈ বস্তু বিলাক যদি পেলাই থোৱা চাফ চিকুণ কৰি নাথাকা, অ' শেষৰ সময়ত কিন্তু নিজৰে কষ্ট হয় ন, গোটেইখিনি বস্তু আকৌ চাফা কৰিবৰ কাৰণে।
হয় ময়ো একমত।
সেইটোয়ে, আৰু জেগা বিলাকো চাফা হোৱা দৰকাৰ।
হয়। সেইবাবে আমি চ আমি মানে ধৰা চবে পৰিষ্কাৰতা ৰখিব ৰখা কৰিবলৈ উৎসাহত কৰিব লাগে। মানে সকলোকে ক'ব লাগে আৰু জনাব লাগে যে আমি কেনেকৈ চাফ চিকুণকৈ ৰাখিব লাগে। পৰিষ্কাৰ পৰিৱেশ মানে হ'ল সুস্থ জীৱন।
অ' ঠিক কৈছা তুমি।
এইটো আমি চবৰ লগতে ভাগ কৰি দিব লাগে, অকল যে ধৰা মহিলাখিনিয়ে যে কৰিব ঘৰৰ, সেইটো নহয় ন আমি চব পৰিয়ালৰ মাজতে এইখিনি ভাগ কৰি ল'ব লাগে। চাফ চিকুণটো আমাৰ চাফ চিকুণকৈ কৰি ৰখাটো সেইটো আমাৰ নিজৰে দায়িত্ব।
হয়। আৰু কেতিয়াবা ওচৰ চুবুৰীয়া বিলাকক একেলগ কৰাই পেলাই আমি আমাৰ নিজৰে ঠাইখিনি পৰিষ্কাৰ কৰিবৰ কাৰণে কেতিয়াবা ওলাই আহিব লাগে।
তিয়া আমি দেখো যে কিছুমানে যে ঘৰৰ বাহিৰতে আৱৰ্জনা খোপা পেলাই থয়। কেনেকুৱা বেয়া লাগে হয়নে বাৰু?
সেইবোৰ ঠিকে কৈছা। ঠিক আছে তোমাৰ তেন্তে তোমাৰ কথা পাতি ভাল লাগিলে।
দিয়া তে ভাল লাগিল মোৰো ধন্যবাদ।